হেল্লো' অহ, কি কৰি আছা? মই এনে তোমাৰ ভাত খাই উঠিছো তুমি?
অ মইয়ো মানে এনে মইয়ো মানে এনে স্নেকস খাইছিলো।
আচ্ছা আচ্ছা ঠিকে আছে।
আজিতো মোৰ মানে অ এইটো ডাইট দে ন ত আজিতো মই এনেই এইটো বুট থাকে যে বুট খাইছিলো বুত আৰু মানে খিৰা,
আচ্ছা আচ্ছা এনে ইনে তুমি কিবা জিম, জিম কৰা নেকি?
নাই এতিয়া মই জিম বোৰতো নাই কৰা মানে মই এতিয়া জিমৰ কাৰণে টাইম নাপাও ন। কিন্তু মানে নিজকে ফিট ৰাখিব লাগে ন সেইকাৰণে মানে এ ঘৰত খোৱা বোৱাতোতো ধিয়ান দিছো মই নিজৰ ভালকে মানে ভাল বস্তু বোৰ। ঘৰৰ বস্তু বোৰ হেলডি বস্তু বোৰ খাইছোঁ।
আচ্ছা এনে তুমি অ মানুহজনী হেল্ডি নে নে পাতলে আছা?
মইতো বাৰু মই হেল্ডি হয় কিন্তু মই মানে পাতল হয় আৰু মই হেল্ডি পাতল মানে মই ঘৰতে এক্সাৰচাইজ কৰো য়োগ বোৰ কৰো।
অ,
আপুনি কৰে নে নকৰে?
মই মানে ইমান এটা নকৰো বাৰু মানে মোৰ কি মানে বৰিং লাগে আমনি লাগে ন এইবিলাক কৰি।
অ, বুজিছোঁ বুজিছোঁ আপুনি কিবা খালে নে নাই?
মই খাইছোঁ বাৰু মই এনেই মাংস খাই উঠিছোঁ অলপ আগতে।
অ, মাংস খাইছে অ, মাংসটো ভাল কিন্তু দেই প্ৰটিন কাৰণে মাংসটো বহুত ভাল। খাব লাগে বাৰু অ জানো বাৰু মানে মানে মই এতিয়া মই একেইদিন মানে মোৰ মাজতে বেমাৰ হৈছিল ন তাৰ পিছত মানে মোক তোমাৰ মানে ফিত হবৰ কাৰণে ট্ৰাই কৰিবা, ত' মই মনে গোটেইবোৰ বস্তু বসু বোৰ চাই লৈছো ফিট হব কাৰণো মই ভালকে খোৱা বাতো গোটই ধ্যান দিছোঁ বাৰু।
অ, ঠিকে কৰিছা বাৰু।
অ সেইবোৰে এতিয়া সেইকাৰণে মানে মই অ চাইছো আৰু মানে ফিট থাকিব কাৰণে মানে ভালকে মোৰ নিজৰ বডি টো মোৰ দেহাটো কেনেকে ভালকে ৰাখিব লাগে সেইটো মই চব চাইছোঁ আৰু মানে অলপ অলপ মই শিকিছোঁ বাৰু। তুমিও মানে কৰিব কৰিব চেষ্টা কৰিবা মানে খোৱা বোৱাত ধ্যান দিবা নিজৰ আৰু মানে ৰাতিপুৱা যদি পাৰা ৰাতিপুৱা জল্দি উঠি এনে একচাইজ কৰিব নালাগে তুমি জা মানে এনে ৱকিং কৰিব যাবা আৰু খ খোজ কাঢ়িবা অলপমান খোজ কাঢ়ি ঘূৰি আহিবা ৰাতিপুৱা ৰাতিপুৱা উঠি গৈ। বা মানে মাইডটোও ফ্ৰেছ হ'ব গোট দিনটোও ভাল যাব তুমি ভাল ফিল কৰিবা।
অ, সেইটো। মানে কৰিব পাৰি মানে, মানে এনে আমনি লাগে ন তুমি কৈছা যদি কৰি চাম বাৰু এনে
অ কৰি চাবা বাৰু অ মানে মোৰ মানে আগত মানে বহুত আমনি লাগি ন, এতিয়া যেনেকাে তোমাৰ এতিয়া আমনি লাগি থাকে তুমি অ, ৰাতিপুৱা উঠা চাগে তুমি কেইটা বজাত উঠা নটা, দশটা মানত উঠা চাগে ন।
অ, সময়তো এঘাৰটা বাজি যায় আৰু।
অ, চোৱা এতিয়া তুমি ইমান দেৰিকে উঠা। এতিয়া দেৰিকে উঠিলেতো তোমাৰ মানে গাতোটো মানে অলপ বেয়া লাগিব ন তুমি ইমান দেৰিকে উঠা দেৰিকে উঠি তোমাৰ আৰু আমনি লাগে চাগে উঠিয়ে তোমাৰ আমনি লাগে চাগে ন ত সেইকাৰণে ৰাতিপুৱা জল্দিও উঠি চাবা এবাৰ জল্দি উঠি তুমি ৱকিং এবাৰ কৰি আহিব যে তোমাৰ তোমাৰ যে ডমাগটো সেইটোও অলপ ঠাণ্ডা হ'ব তুমি ভালকে মানে যি কাম কৰিবা সেইটোত ভালকে তুমি কনচনট কৰিব পাৰিবা ভালকে ধান দি তুমি ভালকে কৰিব পাৰিবা ন।
অ, এইটো পাৰি উম, হম।
মানে ৰাতিপুৱা উঠিলৈ তুমি এবাৰ ৱকিং কৰি আহিবা তোমাৰ মাইণ্ডটো ফ্ৰেছ লাগিব আৰু তুমি গোটেই দিনটো মানে তোমাক আমনি নালাগে আৰু। এদিন, দুদিন আমনি লাগিব মানে যেতিয়া তুমি নতুন, নতুন নতুন কৰিবা এদিনত আমনি লাগিব দুদিনত আমনি লাগিব তাৰপিছত তিনিদিনত তোমাৰ মানে ভাল হৈ যাব আৰু।
অ, সেইটো হয় বাৰু। সেইটোয়ে গম পাইছো বাকী মই এইটো কৰিম দিয়া তোমাৰ অ'। বনাব লাগিব ন এনেকে ৰাতিুৱা, ৰাতিপুৱা উঠি।
বনালে মানে ভাল আৰু তোমাৰ তুমি চইট থাকিবা তুমি তোমাৰ মা-পাপাক কবাত ফিট থাকিব কাৰণে এতিয়া আজিকালো আমাৰ মা-বাপো বুঢ়া হৈ গৈছে ন। ত' সিহতেতো মানে যদি বেছিকে এনেকে থাকে সিহঁতৰ গাটো আৰু মানে দুৰ্বল হৈ যাব এতিয়া তুমি যদি তোমাৰ মা-বাপা পাকোৱা তুমি তোৰ মা-পাপা পাপাক লৈ যাবা ৰাতিপুৱা, ৰাতিপুৱা তুমি ঘূৰিবা তোমাৰ মা-বাপাও ফিট থাকিব তুমিও ফিট থাকিবা। হয় নাই খোৱা বোৱাতো ধ্যান দিবা এতিয়া তোমাৰ মা-বাপাক ক'বা তেলৰ বস্তু কম খাব কাৰণে তুমিও তেলৰ বস্তু কম খাবা মানে ফিট থাকিব মানে বহুত ভাল আৰু তোমাৰ বডিটো তোমাৰ যেনেকাই নহওক তুমি যদি ভাল থাকা তুমি যদি ভালকে ৱকিং বোৰ কৰা। দিনত যদি ভালকে কৰ মানে তুমি মানে গোটেই দিনটো ফ্ৰেচ ফিল কৰিবা আৰু মানে
উম, হম, গম পাইছো অ, বুজিছো বাৰু।
বাকী তোমাৰ হেৰি কি কয় যেনেকে তোমাৰ ভাবি লোৱা তুমি এনে খেল কুদ কৰা নে বাৰু।
অ', অ', মই মানে ভলীবল খেলো বাস্কেটবল খেলো ন। ফুটবলো মানে অলপ খেলিছিলো ফুটবলতটো ইমান নেখেলো বাৰু। ভলীবল বাস্কেটবল এইবোৰ খেলো। আৰুতো মই মানে এন টি চি অও কৰো ত মোৰ মানে অভ্যাস হৈ গৈছে। আৰু মানে এন চি চিত তটো আমাক ৰাতিপা চাৰিটা, তিনটা তেনেকে উঠাই দিয়ে ন। আৰু দিন টো মানে আমাৰ ড্ৰিল কৰাই কিবা বেলেগ বস্তু কৰা আৰু আমাৰ এন চি চি তোক খোৱা, বোৱো মানে ভালে দিয়ে ন তাত। মানে হেল্ডি খোৱা বোৱাই দিয়ে, চিকেন দিয়ে, মটন দিয়ে, সেইবোৰ দিয়ে। আৰু মানে চব মানে ভাল বস্তু দিয়ে আৰু তো মানে মোৰ মানে অভ্্যয়াস হৈ গৈছে বাৰু এইবোৰ কৰাতে তৌ মই মানে এতিয়াও এন চি চিো কৰোৱে কৰো এয়াতো মানে থাকিলে মানে মই চেষ্টা কৰো আৰু ৰাতিপুৱা ভালকৈ উঠি চব কৰিবৰ কাৰণে
আচ্ছা আচ্ছ বাকী মইো তোমাৰ এ চি চি কৈছিলো কিন্তু কি হ'ল ন অল স্কুলত এন চি চি কৰিছিলো ন মানে তোমাৰ ছেভেন এইট আৰু নাইনত কৰিছিলো মানে ঠিকছে বাকী মোৰ লা এ আম্া গ আৰু মই মানে পঢ়া লিখাত ইমান এটা ভাল নাছিলো' মানে টিচাৰ খিনিয়ে মোক কলে কি তুমি এন চি চি কাৰণ আৰু ত এ চিিৰ কাৰণ ক্লাছ যাব নালাগে তুমি ইয়াতে পঢ়া ভাল পাছ কৰা নহলে আমাৰ স্কুলৰ প্ৰেক্টিচটো বেয়া হ'ব ন এনেই তোমাৰ ভাল মাৰ্কচ নানিলে চ' মই স এইকাৰণে এন চি চিত ক্লাছো কৰিব নোৱাৰো আৰু এন চি চিো এনেকুৱা বস্তু ন মানে ডেইলি ক্লাছ নাহিলে মানে ইন কেচ ডেইলি এটা দুদিন চলি য কিন্তু ইফ তুমি ক্লাছে অহা নাই ঠিক আছে হওক তাৰখত মা মাহতো অহা নাই তোমাকতো এক্জাম দিব নিদিব হয় নে নহয়
সটোতো হয় বাৰু একো নাই দিয়া এতিয়া তুমি ফিট থাকিব ট্ৰাই কৰিবা এতিয়া মানে মই যেনেে কৈছো ৰাতিুৱা জল্দি উঠি যি যি কৰিবা আৰু সেইটো ফি থাকিবা তুমি ভালকে চব কৰিবা
সেইটোয়ে সেইটোয়ে মই মই তুমি যি যি কৈছা ন
ঘৰৰ বস্তু তুমি মানে বাহিৰৰ বস্তু ত এৰিবা আৰু দেই মানে চাওমিন পিজ্জা বাৰ্গাৰ সেইবোৰ মানে খোৱা কমাবা মানে খাবা তোমাক কোৱা নে কি না খাবা বুলি খাবা যিকিন মানে কেতিয়াবা কেতিয়াবা আৰু মানে বুজিছা আৰু চুগাৰ টো লোৱা কমাব বা অলপ তেতিয়া তুমি ফিট থাকিবা তুমাৰ বডটো ভাল থাকিব আৰু তুি ফি
সেইটোোৱে এইটোয়ে ঠিক আছে তুমি ইমান ভাল ভাল কথা কোৱা
অ হয় নেকি অ মানে অ মানে কি কবা আৰু মানে মই যোনটো বস্তু ব্তু জানো এইটো বস্তু যদি মই জানো তেতিয়া মই বিচাৰোো তুমি জানা ন কাৰণে মানে তোমাক মই ভালকে কৈছো তুমি তুমিও বুজা তুমি তুমি বুজিলে তুমি তেতিয়া তোমাৰ মা বাপাক বুজাব পাৰিবা এতিয়া তুমি যদি তুমি যদি তেতিয়াৰ পৰা চেষ্টা কৰা তুমি ৰাতিপুৱা জল্দি উঠি চব কাম জলদি জল্দি কৰি লব তুমি যদি তাত গৈ উঠি ৱকিং কৰিব যোৱা তেতিয়া তোমাৰ তোমাৰ মা পাপাই তোমাক চাব তেতিয়া তোমাৰ মা পাপা ভাবিব বুলি অ আমাৰ ল'ৰাটো ইমান ফিট থাকিব ট্ৰাই কৰিছে ত তোমাৰ মা পাপাও মন যাব হ ন কৰিব কাৰণে তেতিয়া তুমি তোমাৰ মা পাপাকো লৈ যাব পাৰিবা
সেইটোয়ে এইটোোৱে পাৰি ন
অ এতিয়া খোৱা বোৱাো তুমি চাবা দেই তোমাৰ মা পাপাকো চাবা কিন্তু তোমাৰ খোৱা বোৱাটো চুগাৰ টো কম ল'ব দিবা এতিয়াতো বহুত মানে এইজ হৈ গৈছে সেইকাৰণ
অ নিটো হৈছে এইকাৰণে মানে নিজেতো ফিটনেচ থাকিবই লাগে ফিটনেচো থাকিব লাগে আৰু মানে দেউতা আৰু মাৰ ডাঙৰ হুতৰো থাকিব লাগে ন
অ ডাঙৰ মানহো বেছি মানে এতিয়া আমাৰ দেউতা মটো মানে বুঢ়া হৈ গৈছে বুঢ়া হৈ গৈছে মানে হৈছে আৰু ন মানে বুঢ়া হোৱা নাই লকিন এইটো সেইটো ষ্টেজত আহি গৈছে ত এতিয়া সিহঁতৰ ফিট থকাটো বহুত ইম্পৰ্টেন্ট আৰু নিজকে ফিট ৰখো আৰু ইম্পৰ্টেণ্ তুি নিজে ফিট থাকিলেহে তোমাৰ মা বাপাক চ্ভিব পাৰা
অ আৰু কি কয় এইটো সিহঁতৰ যেনেকে বয়স হৈছে ন বয়স হোৱাৰ লগে লগে মানে কিবা কিবি বেমাৰ অহা ষ্টাৰ্ট হৈ যায় যেনেকে তোমাৰ বি পি ব্লাড প্ৰেছাৰ ডায়েবেটিছ ন থাইৰইড অ সেইবিলাক চ সেইখিনি কাৰণে মিঠা খোৱাতটো কম কৰিব লাগে আৰু অলপমান ৰাতিপুৱা ৰাতিপুৱা মৰ্ণিং ৱাকত যাব লাগে গম পাইছো আৰু এইবিলাক মানে যোনবিলাক বস্তুত বেছি চুগাৰ থাকে আৰু খাব নালাগে এটা ডায়েট মেইনটেইন কৰিব লাগে আৰু সিহতক
অ অ সেইটোোৱে এতিয়া তুমি জ্ঞান ল'বা এইটো কথাটো আৰু চাহাবা তোমাৰ মা বা কি খালে ভাল, কি নাখালে ভাল, তেতিয়া সিহঁতে তুমি ফিট থাকিলে সিহঁতেও ফিট থাকিব।
অ', সেইটোয়েটো কথা, সেইটো মই চাম আৰু, মা দেউতাহঁতক চাম মই নিজকো চাম। বাকী মই এনে খেল কোদো কৰি থাকো মানে নিজকে ফিট ৰাখিবলে, যেনেকে ভাবি লোৱা মই যেনেকে আমাৰ সন্ধিয়া মানে ওলাই গলো হা, চবে কম্পিটিচন খেলিছো। কি কোন দৰত চবতকে ফাৰ্ষ্ট আহে। এইটো এটা ফিটনেচ হৈ যায় ন? চ' মানে এইটো মানে সেইটো-সেইটোয়ে ফিটনেচ এটা হৈ যায় আৰু মানে ন, মানে মেইনটেইন
অ', অ' অ' মেইনটেইন কৰিব হৈ যায় বাৰু
বাকী ইনে তুমি দ'ৰা নে?
অ' দৌৰা মানে অ, ৰাতিপুৱা যাও আৰু, ৱকিং কৰিব যাও তেতিয়া মানে দৌৰিও দিওঁ আৰু এনেই কম্পিটিশন নকৰো, এতিয়া ৱেত থাকিব কাৰণে ক কৰিব নালাগে ন এতিয়া ন নিজকে ফিট ৰাখিব কাৰণে কৰো আৰু
অ মানে তুমি এনে কম্পিটিচন এইবিলাকত তোমাৰ চখ নাই খালি তুমি মানে নিজকে ফিট কেনেকে ৰাখো সেইটো মানে বেছি তুমি ফকাচ কৰিছা ন
ৰখাটো বেছি ইম্পৰ্টেন্ট আৰু মোৰ মোৰ মোৰ মানে মই ভাবো আৰু মোৰ এইটো থিংকিং টো
ঠিকে আছে তুমি বাৰু পাৰিবা আৰু তুমি মোক যি যি কৈাই সেইখিনি ফল কৰিম ৰাতিপুৱা জল্দি উঠিম জল্দিুই ন তেতিয়া ৱকিং কৰিব যাব পাৰিম ৰাতিপুৱা
অ ৱকিং কৰিব যাবা আৰু তুমি যদি তোমাৰ যদি থাকে তুমিতটো মোৰ ঘৰৰ ওচৰত থাককা ন কিমাননো দহ বিশ বিশ মিনিট মান ৰাস্তা ন অ ত তুমিও যদি যাব মন আছে কবা তেতিয়া মইো যাও তেতিয়া আমি দুটাই একেলগে যাব পাৰিম এতিয়া তুমি অকলে ফিল নকৰিবা তোমাৰ মিভেশচন থাকিব যাব
এ কাম কৰো তেনে কালি মই যাব মন আছে তেনে তুমি মোক ৰাতিপুৱা কল কৰিবা একেলগে মৰ্ণিং ৱাক কৰিব যাম
অ অ হ'ব হ'ব একো প্ৰব্লেম নাই একদম আমি একেলগে যাম দিয়া নহলে
অ হ'ব দিয়া তেনে ঠিক আছে তুমি মোক কল কৰিবা দেই
হা অ অ ঠিক আছে অ ঠিক আছে হ'ব দিয়া অ ঠিক আছে বাই বাই ৰাখিছো দিয়া
অ ৰাখিছো অ ৰাখিবা
উম
স